হেল্ল', উম, এ তুমি -তুমি কি এইটো নাম্বাৰ কৰা নাছিলা নেকি আগতে?
নাই কৰাটো।
তাকে মই ভাবিছোঁ এইটো নাম্বৰত কৰিলা নি?
নে তলৈ- নে তলৈ কৰিছিলো নেকি তলৈ যি কৰিছিলোঁ
উম,
এ কৰা নাই লগত কৰিছ।
তাকে মোৰ গাড়ীখন এতিয়া চালো বুইছানে?
অহ',
চৈধ্যটা হোৱা নাই হেৰিটা হৈছে।
সেইত
বাৰটা।
বাৰটা।
উম, মই আৰু চলাব লাগিব ভাবিছিলোঁ অকমান কমিব নিকি।
নহয়- নহয় মই বাৰটাৰ কথা কোৱা নাই মই মানে তোক সুধিছো যে মাইলেজটো কিমান? ধৰ পন্ধৰ, তিৰিছ, পঞ্চল্লিছ কিমান মান গ'ল ধৰ মাইলেজ?
মাইলেজ তোমাৰ সেইয়া চৈধ্য বুলি ভাবিছিলোঁ বাৰ হৈ আছে।
হে
উম,
মানে ত' বাৰ মিনিট পাৰ মানে বাৰ মিনিট পাৰ ছেকেণ্ড গৈছে নে -নে কিমান?
বাৰ মিনিট পাৰছেকেণ্ড।
বাৰ মিনিট পাৰ ছেকেণ্ডৰ কাৰণে তই কেইখন গাড়ী চলাবি?
উম, বাৰ হ'ল
বাৰখনত বাৰ মিনিট চাইহেকে সেই ফুটোৱা কথা কৈ আছ তই।
মই বুজি পোৱা নাই।
মানে ইফেক্টিভ তোমাৰ হেৰীটো কিমান এই মাইলেজটো?
এইটো শ্বো নাই কৰা এইটো চোৱা নাই মই চা আজি এইটো নাই চোৱা চাব লাগিব।
তেওঁ ধৰ পোহ অতে সেইটো হিচাপত ধৰ সেইটোহে মেইন কথা।
মোৰ হিচাপতটো তোমাৰ এ বাৰ, ষাঠি দুই মিনিট এ তোমাৰ
এ মই উদিয়াই পেলাম ৰহ বাৰ ন?
অ, বাৰটাক ক'ল কৰিলো এতিয়ালৈকে আৰু ই, অ।
বাৰ হ'লে তোমাৰ এহ পাঁচ এফালটো আৰু ছয়
বিছ মিনিট।
উম পঞ্চাছ এইফালে তোৰ সেই এত তোমাৰ কিমান জানা দেউ এ প্ৰায় তোমাৰ ওৱান আৱাৰ পাৰ ছেকেণ্ডত গৈ আছা তুমি এতিয়া।
কি কোৱা?
নেহা উলিয়াই পেলালো না।
উম, ওৱান -ওৱান আৱাৰ ফৰ্টি ফৰ ছেকেণ্ড।
ওৱান আৱাৰ পাৰ ছেকেণ্ডত তুমি মানে একে তুমি চকু জিপি গৈ আছা।
তেনেহ'লে হ'ব গৈ লাগে।
তুমি এখন গাড়ী মাত্ৰ আৰু কিমান জানা?
উম।
টু আৱাৰ টানিব অ অ আৰু এটা কথা নহয় তাতোতকৈ বেছি গৈছা তুমি।
কি কোৱা মই বোলো শুলোৱেই।
বা, বাৰ তোমাৰ ফালৰ পৰাহে।
অ কোনো আহিছে তো।
টিবিলাক মানে তোমাৰ নাই বেছি।
নায়ে মই যে কি কৰিম মোৰ একোৱে নাই এতিয়া এইটোৱে লাষ্ট আছিলে আও। ঠিকা ল'ব লাগিব মোৰ কাবা পা।
ঠিকা ল'বা একো নাই মোক খালি তুমি দিবা এগাড়ী।
ঠিক আছে।
দেই।
উম উম মই সুধিছো মই আজি সুধিলো সিহঁতে নাই বুলি কৈছে, মই
উম।
থকা হ'লে লৈ ল'লো হয় বা এই দুখন গাড়ী ইমান ঠিকা বুইছা নাই।
হয় নেকি?
উম নাই বুলি কৈ দিলে নহয় এতিয়া ফোন কৰোঁতে।
এ নহয় অ, এতিয়া যি আছে গাড়ী বিজনেচ টোৱে ভাল ন?
অ এইটোৱে ভাল।
মানে কি তই আপ ডাউন কৰ। তইতো এখন গাড়ী কিনিছিলি প্ৰথমে, তাৰপিছত ত তো সেই গাড়ীখনৰ পৰা ইনকাম কৰি কৰি কৰি কৰি ইমান অজস্ৰ গাড়ী কিনি পেলালি, হয়নে? সেই হিচাপতটো চাবলৈ গ'লে গাড়ীৰ ইনকামটো ভালেই না আজিৰ দিনত। বেলেগ ব্যৱসায়ত কয়, হয়নে?
মানে কি জানা এই গাড়ীখনৰ মানে কি এ তোমাৰ হেৰীবিলাক ধৰি ল' এ লাভ বিলাক পুটুক পুটুককে হয়।
অহ সেইটোৱে।
বেছি দিন নালাগে এতিয়া কিছুমান গাড়ী চলাই আছোঁ ধৰি ল' এ মাহে মাহেকৰ মূৰত পায়। বা দেৰ মাহ মানে আধা মাহ হ'ব।
এই স্কুলৰ ভাড়াবিলাক সেইটোৱে বেয়া অ স্কুলৰ ভাড়াবিলাক মানে তো মাহেকৰ মূৰত দিয়ে।
উম বেয়া।
এই ৰি ৰিজাৰ্ভবিলাক ভাল তই বোলে গুৱাহাটীত পটকে থৈ আহিলি।
অ।
সে তই সেইফালৰ পৰা এটা পইচা পাই গলী। আকৌ গুৱাহাটী পৰা ৰিটাৰ্ণ আহোতে বোলে খালী গাড়ী আহি আছে তাত বোলে আকৌ এটা মানুহ উঠাই ল'লি। টা মানুহ এটা দুটা। আকৌ এটা ইনকাম হৈ গল গম পাইছা না? তেলৰ খৰচ ত ওলাই গ'ল, সেইটোৱে আৰ। সেটো বিৰাট ভাল। তে মানে মই কালি যি দেখিছোঁ।
উম।
মই অকল কপিলৰ লগত আৰু ঘৰৰ লগত গাড়ীৰ ব্যৱসায়টোৰ কথা পাতিব লাগিব অলপমান।
তাকে কাইলে কাইলেতো সৰ নাথাকিবই কি হ'ব ঠিক নাই, কাইলে তুমি আৰু কপিল দাই ৰুব নিকি?
মানে দিনত বাৰু তোমাৰ লগত মই বেছি নোৱাৰিম মানে মই যিটো গম পালোঁ।
উম'। নহয় যদি শুনা, যদি ধৰি লওক মোৰ গাড়ীখন নচলা হৈ যায় তেনেহ'লে মোক কপিল দা পা এখন গাড়ী লৈ ঠিকা লৈ লম আও।
অ তেতিয়াহ'লে কথা নাই। মোক খালি তুমি গাড়ী নাম্বাৰটো দি থ'বা দেই।
ঠিক আছে দে
কেতিয়াবা মানে তোমাক মানুহ চানুহ আহিলে কণ্টেক্ট দিবলৈ লাগিব নহয় নাম্বাৰ চাম্বাৰ বিলাক।
ইয়েচ-ইয়েচ, অ'কে-অ'কে, দি থম।
কি গাড়ী চলাই আছা তুমি এতিয়া স্কপিঅ নে ফৰ্চুনাৰ?
এতিয়া বৰ্তমান ফৰ্চুনাৰে চলাই আছোঁ বাৰু।
মোৰ মতেতো-মোৰ মতেতো ফৰ্চুনাৰ যেনে লাগে মা তোমাৰ হেৰিটো দেখিলে।
উফ
অ', মানে হাঁহিটোৱে গম পায় নহয়, হয় নে নহয়? যেতিয়াই তুমি মানে মিহি-মিহিকে হাঁহি এটা দি দিয়া তেতিয়াই গম পাই যে এইখন
মই মানে অ নাই চলাই, মোটামুটি চলি আছে আৰু যেনে তেনে।
তাকে-তাকে, দিয়া একো নাই তেতিয়াহলে টেনচ এখন নলওঁ আৰু। মানে কিয় জানা? তোমাক হয়তো কপিলে দি দিবও পাৰে। খন গাড়ী।
দিবও পাৰে সি হেনেক
মানে তাৰ আ', তাৰ মানে অলপমান এটা টেনচন হৈ গৈছে সি কৰিব পৰা নাই।
তাকে কাইলে ৰাতিপুৱা এটা
চাগে ডিছকাছ কৰিব
উম সেইটোতো হেৰি হ'বই আৰু চাগে আধা আধা হ'ব চাগে কাৰণ কিয় তেলটো
অ
তেওঁ ভৰাই দিবতো।
সেইটো কথা। কি হয় কি নাই।
উম', সেইটোৱেই
সেইটোৱেই কথা তেনেকুৱা এটা কথা আৰু। হা বাকী ঘৰত ভালেই নহয় ন?
ভালে-ভালে তোমালোকৰ?
মই আজি মই অ', ভাল-ভাল মই আজি তোমাৰ বি এছ চেনেলৰ কথাটো সুধিছিলো দেই।
তেওঁক সুধিছিলা?
অ পাপু তাত
উম
মানে তোমাৰ চব বস্তু বিলাক ললেতো এতিয়া বৰ বেছি দিন নলগাব চাগে আহিব দেই লগাবলে গম পাইছা হেল্ল শুনিছা নে নাই হেল্ল হেল্ল এই তোমাৰ নেটৱৰ্কটো বেয়া হৈ যায় অ
অ অ অকণমান দিষ্টাব দিছে এতিয়া শুনিছা
ৱাই ফাইও কথা পাতিছো তোমাৰো নেট ডালে কাম নকৰা হৈ গৈছে হে
ই যে তাকে ই মানে কৈ আছে আৱ আন আন জল্দি আন
আন আন বুলি কৈ আছে সেইটো হয় বাৰু মানে তোমাৰ চব বস্তু দিলেতো ই
উম এ তিনি হেজাৰ বুলি
তিনি হেজাৰ অ তিনি হেজাৰত লগাই দিব লাগে
ইমান কমতেই
ইমান কমতে মানে একচুৱেলি লগাব পাৰেতো আমি প্ৰথম প্ৰথম লগাইছো ন তেতিয়া
অ
তেতিয়া প্ৰথম প্ৰথম আহোতে আমি কম মানুহ আছিলো যে তেতিয়া সাতটা মানেহে লগাইছিলো আমি তেতিয়া আমাক পইচাটো অকণ দাবী কৰিছিল আৰু গম পোৱা নাই
এই এতিয়া তোমাৰ ধৰি লওক এ এ হেৰি হেৰি বিলাক ধৰি লও তোমালোকে যেনেকে মাহে মাহে দিয়া সেইটো মোৰো চেমো হৈ যাব ন
অ তোৰো চেম তোৰ বিল চিষ্টেমত আহিব
অ বিলটো ধৰি লওক মানে তোমালোকৰ নিচিনা হৈ যাবগৈ আৰু ধৰি লওক চাৰিশ কিমান টকাটো
অ তই ছয়মাহৰ কাৰণে আমাতকে এশ টকা বেছি দিব লাগিব
অহ সেইটো হেৰি হেৰি ফিচ আৰু
চিক চিকউৰিটি মানি
অ চিকৰউটি মানি দিব লাগিব
ত ছমাহৰ পিছত আকৌ একদম তই ডাইৰেক্ট চাৰিশ সত্তৰ আশী নব্বৈ এনেকুৱালৈকে আহি যায়
কমি আহে আৰু
মানে টকা টকা পাঁচশ এটা ধৰি থ আৰু বাছ সিমানেই মাটলি
ঠিকেই এইবো একো নাই বাৰু
একো নাই তো ঘৰত তিনিটা মোবাইল চলি থাকিব না, বিন্দাছ। তেতিয়া তই ঘৰৰ পৰা তই ডাইৰেক্ট ফোন মাৰ তোৰ নেটৱৰ্কৰ কোনো ইছুৱেই নাই।
ইচোৱে নাই
যতেই মাৰ তই বোলে হোৱাটছএপ কল কৰো, ডাইৰেক কল কৰো, ৱাই ফাইৰ লগতে লাগি যায় ন ৱাই ফাই কলিঙে হয় তেতিয়া ডাইৰেক্ট।
এইটো কৰি ল'ব লাগেনে নিজে অট'মেটিক হয়?
নটমেদি হয়ো। আৰু মানে কি হয় প্ৰথম ধৰ যদিও ঘৰৰ মানুহে কিবা ক'ব পাৰে খুৰীহঁতে বা খুৰাহ তে চাপজ মই কথাটো কৈছো একবাৰ যেতিয়া চলাই দিব নহয় তাৰ পিছত ধৰক কোনোবা দিনা এই আমাৰ আকৌ ৱাই ফাই প্ৰব্লেম মাৰে নহয় মাজে সময় কেতিয়াবা ধৰ অলপ টাইমৰ কাৰণে সে বোলে আজি বোলে আগবেলাতো নাই কিবা এটা বেয়া হৈ আছে ঠিক কৰিব বা কিবা তেতিয়া মানে এনেকুৱা কব অ কি হ'ল এইডাল নচলা হল দেখোন ধৰ এই অভ্যাসদাল বেয়া বৰ বেয়া আৰু
বহি যায় এইটো মানে মানে পুৰা ফাৰ্ষ্ট পাই থাকে না নৰখে যে
না তই মানে তেতিয়া তোক মানে বকনি চকনি নিদিয়ে আৰু ওলতাই সুধিবহে ধৰা। কি হল নোপোৱা হ'ল যে, আহ।
জানো
কাৰণ এতিয়া ধৰ মোবাইলৰ নেটটো মানে এনেকুৱা হৈ যায়, সেই নচলাও থ এতিয়া ধ ঘূৰিয়ে থাকে ঘূৰিয়ে থাকে ত।
কিমান পইচা দি ভৱাঙ অ তুমি ইমান পইচা দি ভৰাবা, তাৰ পাছত যদি ঘূৰি থাকে।
সেইটোৱে খং নুঠিব ক তোৰ।
আৰু তুমি চাব গ'লেহে তোমাৰ চাৰে তিনিশ চাৰে তিনি আতশ, সাতশ মোৰটো হৈছে তিনিশ টকায়ে। মোটামুটি মানে ধৰি ল' হাজাৰ টকা এটা মাহটোত ভৰাবই লাগে ৰিচাৰ্জ।
আৰামছে।
ৰিচাৰ্জতে হাজাৰ টকা যায়।
এতিয়া তহঁতৰ টকা পাচশ ভৰাই পেলাই তহঁতলৈ কমাই কমাই ভৰাই দিলেই হ'ল আৰু।
অ
কেছটো গম পালি?
সেই দিলোঁ।
তই যদি দুশ টকীয়া মানৰ প্লেন ভৰাই দিয় তোৰ মাহটোত যাব হাজাৰ টকা মাত্ৰ। অ, এহে এ - এঘাৰশ টকা। কিন্তু সেই এঘাৰশ টকাত যে একো ৱাই ফাইয়ো চলাই আছ।
সেই সেইটো।
সেইটোৱেই মেইন কথা।
কিনো তোমাৰ নেটৰ একো প্ৰব্লেম নাই।
ত' যিটো শেষ কৰিব নোৱাৰ সেইটো আনলিমিটকে আৰু। কি কবি। আহক দে বাৰু যোনদিনাখন লগাই কবি মোক।
অহ, কম-কম তে কোনদিনা আহে
কেতিয়া আহে আকৌ এখন সোনকালে আহে নে কেতিয়া আহে?
উম, আজি বাৰু এই দিখৌ বুঢ়াবান লগাই আছিলে কুন দা হঁতৰ ঘৰত।
হে
অ, ভেন এখন আহি পেলাই লগাই আছিল ভেনখন তাক কোনটো বা বি এ ছে নেলে নে কিহৰে?